হেল্ল' আহ কি খবৰ তোমাৰ? ময়ো আছোঁ ক'ব গ'লে পিছে তুমি দিনাৰ কৰিলা।
কৰিলোঁ তুমি, কৰিলা নাই?
কৰিলোঁ ক'ব গ'লে অলপমান দেৰি হৈ গ'ল মানে দিনাৰ ওপৰতে আজিকালি তুমিতো জানাই ক'ব গ'লে আজিকালি মানে ক'ব গ'লে ব্যস্ততাৰ মাজত দেখোঁ মানে টাইম চাইম মিলাব নোৱাৰা হৈছোঁ।
অ অ এই কি কয় কিবা কৰি আছা নেকি এইকেইদিন
এইবাৰ এতিয়া বৰ্তমান মানে ক'ব গ'লে মই এটা ইন্টাৰশ্বিপ এটা পাইছোঁ তাৰে ওপৰতে মানে কৰি আছোঁ আৰু বৰ্তমান লাইক নৰমেলি ক'ব গ'লে পঢ়া শুনাও এনেকে চলি আছে নৰ্ম নৰ্মেল লাইক এটা মানে চাইট মানে ক'ব গ'লে তাত জাষ্ট দুই দিন হৈছে এটা এক্সপিৰিয়েঞ্চৰ কাৰণে গেছ জাষ্ট ফৰ এক্সপিৰিয়েঞ্চ মই বস্তুটো মানে কৰি আছোঁ আৰু অ মানে শিকিবও পালো কিবা এটা আৰু ক'ব গলে এতিয়াতো আমাৰ বন্ধ চলি আছে ন। অ তোমাৰ গৰমৰ বন্ধ পৰিলে চ সেইকাৰণে ক'ব গলে বোলো ক'বাত অলপমান মানে মাথাতটো লাগি থাকক এনে বহি থকাতকে ত সেইকাৰণে মানে অলপমান টাইমতটো মানে অলপ অলমান মিলাই লৈছো আৰু তথাপিও টাইমখিনি মিলাবলৈ অলপমান, মানে টান হয় আৰু ক'ব গলে কাৰণ অ ৰাতিপুৱা মৰ্ণিঙৰ পৰা ৰাতিলৈকে ক'ব গ'লে। অলপমান টান হৈ যাই আৰু কাৰণ ইটাৰশিপটো লাগিছে মানে অলপমান দূৰ জাগাত লাগি গল মান অলপমান মোৰ ঘৰৰ পৰা মিনিমাম এইট কিলোমিটাৰছ টেন কিলোমিটাৰছ দূৰ হয় মানে আঠ দহ কিলোমিটাৰ মান দূৰ হয় আৰু মানে জেগাটো। জেগাটোলৈ। পিছে তুমি কি কৰি আছা এতিয়া?
নাই নাই মইতো একো কৰা নাই মই ঘৰতে আছো এইকেইদিন মানে তেনেকুৱা একো একো কৰা নাই, এনে ফ্ৰীয়ে আছো আৰু। অ অ শেষ হল শেষ হ'ল, এই তুমি যে ক'লা যে মই তাতে এটা কথা সুধো তুমি যে ক'লা যে ইন্টাৰ্নশ্বিপ কৰি আছ আছা বুলি এই যুনটো ইনটাৰনশ্বিপ হয় তুমি মানে এনেই এক্সপিৰিয়েঞ্চ মানে তুমি অভিজ্ঞতা ল'বলৈ কৰিছা ন? বাকী মানে এনেই তেনেকুৱা হেৰি
নাই নাই, মানে এনে অভিজ্ঞ
মানে চাকৰি চাকৰিৰ বা চাকৰি ক্ষেত্ৰত বা তা সেইটো নহৈ ন অভিজ্ঞতা, এনে কিবা তাৰে যে ইণ্টাৰ্শিপ যে কৰিছা যে তাৰে কিবা প্ৰূফ হিচাপে চৰ্টিফিকেট
হয় তাৰ পৰা দিব হয় তাৰ পৰা দিব সেইটো আমাৰ প্ৰুফ আমাৰ মানে একচুৱেলী, আ একচুৱেলী মানে আমাৰ কলেজ যে মানে কব গ'লে ষ্টোডেনবিলাকক মানে ক'ব গলে আ কি কই মানে এটা মানে এটা চাঞ্চ চাঞ্চ দিছে আৰু। এই মানে ক'ব গ'লে, চামাৰ ভেকেশচনটো যদি সিহঁতে কৰিব খোজে। এটা ক'ব গ'লে এটা এমাউণ্টটো পাব, ক'ব গ'লে সৰু ছাই কিবা এটা এমাউণ্টটো পাৱ আৰু এটা এক্স পিৰিয়েন্স এইটো মানে পাৰ্মানেণ্ট নহয়, জাষ্ট মানে গৰমৰ বন্ধ খিনি ষ্টোডেনক কিবা এটা শি শিকাব, পাৰিল আৰু ক'ব গলে এটা মানে যোন টো ইন্টাৰনশ্বিপ কম্পেনী হয়, তাৰ মানে অলপমান মানে কব গ'লে চৰ্চাও হ'ব। এডভেটাইচমেনটো হব সেইকাৰণে মানে সেই মানে কলেজৰ লগত আমাৰ এটা লিংক হৈছ ছে লিংক আপ হৈ কিনে ষ্টুডেন্ট বিলাকক এটা এমাউন্টত মানে দিব। টা সৰু চা মানে কিবা এটা পইচা এটাও দিব, আৰু তোমাৰ ক'ব গ'লে অ', মানে অ', বস্তুটো এটা মানে অভিজ্ঞতা তাও দিব বিচাৰিছে ষ্টুডেণক, কাৰণ ক'ব গ'লে পঢ়া শুনাৰ ক্ষেত্ৰত তোমাৰ ক'ব গ'লে অলমান মানে প্ৰেক্টিকেলিটি টোয়ো দৰকাৰ কাৰণ আজিকালি
অ', আজিকালি প্ৰেক্টিকেলিটো নেদেখাই হৈছোঁ, পঢ়া শুনাৰ মানে কি হ'ল ন' আজিকালি বস্তুবোৰ তোমাৰ আ, যিহঁতে নহওঁক কিয় তোমাৰ মানে প্ৰেক্টেকেলি বুজোৱাতচে বা প্ৰেক্টিকেলি পঢ়োৱাতচে বেছি তোমাৰ থিয়ৰিতি আমাৰ বহী, কিতাপ, কলমত লিখা থাকে সেইখিনি পঢ়োৱাত মানে বেছি ধ্যান দিয়ে, যাৰ ফলত কি হয়, তোমাৰ আমি আমাৰ নিচি না, ল'ৰা ছোৱালী হওঁক বা আমাৰ পিছৰ প্ৰজন্মখিনিয়ে হওঁক বা স্কুল সন্মুখত পঢ়ি থকা ল'ৰা ছোৱালীখিনিয়ে হওঁক কি হয়, তোমাৰ মানে কি কিছুমান মানে আ লাইফত আগলৈ যায় কেনে সেইটো ক'ত এপলাই কৰিব লাগে এপ্লিকেচনটো নজনা হৈ উম, মানে পঢ়া শুনা শিক শিক্ষাখিনিতো ঠিকেই ল'লে, কিন্তু ল'লে হয়, কিন্তু মানে অকল কিতাপত যি আছে সেইখিনি মানে তোমাৰ ক'ব গ'লে ল'লে পৰীক্ষাত দিলে, পৰীক্ষা দি কেনে ভাল নম্বৰ আহিলে কিন্তু সেইটো যে, তোমাৰ মানে অ', যোনটো জীৱন হয়, বাস্তৱ জীৱনত কেনেকে তোমাৰ সেইটোৱে কি সহায় কৰিছে, বা কোনটো তোমাৰ সমস্যাত কোনটো বস্তু লগাব লাগে, বা কি হয়, কি নহয়, তাৰে মানে সঠিক যোনটো এপ্লিকেচন হয়, সেইটো মানে নজ-নাজানে। কাৰণ কিয়, তোমাৰ মানে প্ৰেক্টিকেলিটি নাথাকা কাৰনে সেইটো মানে নজনা নিচিনা হৈ গৈছ
তুমি যেতিয়া কামটো ন? মোৰ মতে ক'ব গ'লে আজিকালি শি শিক্ষা স্থানবিলাকত অহ, মানে ল'ৰা-ছোৱালী কি কয় মানে অহ কিতাপৰ পঢ়াতকেও মানে নিজৰ হাতে কামেৰে বা ক'ব গ'লে মানে চকুৰ মানে চকুৰ অহ দৃশ্যৰে বা হাতে কামেৰে মানে কৰি কেনে শিকাটো বেছি ভাল ক'ব গ সেই ৰকমে সিহঁতে নিজৰ মানে ক'ব গ'লে অ', মানে মানুহৰ যোনটো মাচল ৰি থাকে ক'ব গ'লে, সেইখিনিদি মানে অ', মানে অলপমান ভালকে সিহঁতে বুজিও পাব পাৰে আৰু ক'ব গ'লে এটা অভিজ্ঞতাও পায় কাৰণ তুমি কিতাপৰ অ', পঢ়া দি অকল দেখি কেনে শুনি কেনে তুমি এটা কাম শিকিব ভালকে নোৱাৰা, পাৰিবা নোৱাৰাতো নহয় কিন্তু তুমি সেই কিতাপত চকু আৰু মানে কাণ কি ৰেহে কৰিব পাৰিবা আৰু কিবা এটা কাম ভালকে শিকিব কাৰণে তুমি হাতে কামেৰে ভৰি মানে লাগিব লাগিব তেতিয়াহে তুমি কিবা এটা কাম কৰিব পাৰিবা, আজিকালি শিক্ষাস্থান বিলাকত আচলতে কব গ'লে তেনেকুৱা হৈছে যে মানে অকল মানে কিতাপৰ হে পঢ়োৱা তাৰপিছত তোমাৰ লিখা, তাৰপিছত মুখ কষ্ট কৰা বা ক'ব গ'লে কিবা এটা মানে, মানে মানে প্ৰেক্টিকেলিটিটো মানে অলপমান কমি গৈছে, আছে নাইকিয়া হোৱা নহয়। বাৰু কথাতটো ক'ব গ'লে নাইকিয়াও হোৱা নাই ক'ব গ'লে, কিছুমান শিক্ষা স্থানত কৰাই। কিন্তু মানে বেছিভাগ শিক্ষা স্থানত তোমাৰ অকল মানে ক'ব গ'লে। যোনটো কিতাপৰ পঢ়া-শুনা কৰোৱা হয় সেইটো মানে বেছি গুৰুত্ব দিয়া হয়। যোনটো মানে প্ৰেক্টিকেলিটিৰ ও ওপৰত অলপমান বেছি গুৰুত্ব দিব লাগে, কাৰণ আজিকালি ছাত্ৰৰ জীৱন ক'ব গ'লে মানে ক'ব গ'লে লে আগৰ নিচিনা হৈ থকা নাই তো এতিয়া আগতে তোমাৰ ক'ব গলে ইমান কম্পিটিচন নাছিলে অ', কি কয় আমাৰ মা দেউতাহঁত সময়ত তোমাৰ কিন্তু এতিয়াৰ সময়ত তোমাৰ কম্পিটিচন বহুত আৰু শিক্ষা মানে ল'ৰা ছোৱালীক চবতকে বেজ বনাব কাৰণে চবতকে পাকৈত বনাবৰ কাৰণে সেই শিক্ষাত ক'ব গ'লে প্ৰেক্টিকেলিটিটো দৰকাৰ কাৰণ প্ৰ প্ৰেকক্টিকেলি যেতিয়া ল'ৰা ছোৱালী শিকিব সিহঁতৰ মনতো থাকিব আৰু ক'ব গ'লে সিহঁতে এটা অভিজ্ঞতাও হ'ব, অভিজ্ঞতাৰে শিকাটো মানে বেছি মানে ক'ব গ'লে অলপমান মানে হেল্পফুল হয় সহায়কাৰী হয় কাৰণ তোমাৰ ক'ব গ'লে তেতিয়া মাথাত বহি যায় বস্তুতটো।
হয় হয় তুমি ঠিকে কৈছা, আৰু নহয় সেইটো বুলিও নহয় তোমাৰ তেতিয়া মানে কি হয় মাথাাত বহি যায় বহি যায়, সেইটো বস্তু দি তোমাৰ মানে বেছি মনত থাকে বা তুমি যেতিয়া এটা ভুল কৰিবা সেই ভুলতো নেক্স টাইম সেইটো যেন ভুল নকৰা সেইটো মনত পৰি যায় তোমাৰেই তোমাৰ চকুৰ আগত আহি যায় যে অ', মই এইটোচোন ভুল কৰিছিলো, কিন্তু তোমাৰ কি হয় এতিয়া তুমি ধৰা কিতাপ এখনত পঢ়া বা কিবা এটা লাইনে বুজি নাপালা বা কিবা এটা শব্দই বুজি নাপালা আজিকালি কি হৈছে মানে এ হ'ব যি আছে হ'ব সেইখিনিয়ে আছে ভুলে হওঁক ভালে যি আছে মুখস্থ কৰি থৈ দিয়ে ল'ৰা ছোৱালীবোৰে কাৰণকে মাৰ্ক্স লাগে ত' সেইটো হ'লে মানে কি হয় তোমাৰ মাৰ্ক্স ঠিকে পাই যায় কিন্তু যোনখিনি জ্ঞান লাভ কৰিব লাগে সেইখিনি জ্ঞান লাভ কৰিব পৰা নাযায় এতিয়া তুমি যেনেকে ক'লা যে তুমি ইণ্টাৰ্নশ্বিপত লৈছা বা কিবা কিবা অভিজ্ঞতাৰ কাৰণে বা এতিয়া সেইটো বস্তু তুমি নিজে কৰিবা অভিজ্ঞ অভিজ্ঞতা এতিয়া তোমাৰ অভিজ্ঞতা হ'ব আৰু সেইটো সেইখন চাৰ্টিফিকেটদি তুমি পিছত লৈ যেতিয়া চাকৰি বা কিবাৰ সন্ধানত যাবা তেতিয়া তুমি ধুনীয়াকে মানে ক'ব গ'লে উ ভালকে পাবা কাৰণ যাৰ ৱৰ্ক এক্সপিৰিয়েন্ঞ্চটো বেছি যাৰ অভিজ্ঞতা বেছি কিছু কামত সেইবোৰে মানে সোনকালে
সোনকালে পায় আৰু আচলতে তোমাৰ আহ মানে সেই কি কয় মানে অভিজ্ঞতাৰে তুমি সেই কামটোত বেছিদিন টিকিবও পাৰিবা কাৰণ আৰু সেই কামত তুমি আগবাঢ়ি যাব পাৰিবা বেলেগতকে। আন মানুহতকে তুমি আগবাঢ়ি যাব পাৰিবা।
হয় আৰু যিমানে নকৰা কিয় চব কামতে তোমাৰ অভিজ্ঞতা লাগিব অভিজ্ঞতা মানে চোৱা এটা সদায় এটা বস্তু প্ৰথমবাৰে কৰিবা তুমি সেইটো নোহোৱা যে নহয় কিন্তু মানে যিমান তোমাৰ অভিজ্ঞতা সিমান নিজেও কিবা কিবি শিকিছা জ্ঞান লাভ কৰিছা এইটোতো নহয় যে এনে আছা বা হেৰি কৰি আছা। হয় নে নহয়, সেইকাৰণে মানে ক'ব গ'লে এইবোৰ বস্তু মানে বহুত ক'ব গ'লে ভাবিব গ'লে মানে বহুত তোমাৰ দকে ভাবিব পৰা যায় আৰু। যে আজিকালি কি কি হৈ আছে বা কি কি হোৱা নাই বা তোমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওঁক বা তোমাৰ কিবা কৰাৰ ক্ষেত্ৰ
বেলেগ ক্ষেত্ৰতে হওঁক উম, তোৰ আচলতে তোমাৰ ক'ব গ'লে এচ এজন মানুহৰ যদি অভিজ্ঞতা থাকে এটা কামত সেই আন মানুহতকে বেছি জল্দি আগবাঢ়ি যায় আচলতে। কাৰণ তুমি ক'ব গ'লে এজন নতুন মানুহ পঢ়া শুনা হ'লেও যোনটো কাম ক'ব গ'লে হাতেৰে ভৰিৰে হয় আৰু আচলতে ক'ব গ'লে চব কাম হাতে ভৰিৰে হয় আমাৰ ক'ব গ'লে চব যোনখিনি আমি পঢ়ো পঢ়া শুনা কৰি কিনে কৰিব খোজো চব হাতে কামাৰ হয়। ম কজত বহি যায় যেতিয়া
মগজত মগজু থাকিব সেইটো বাৰু অকল হাতে কামে বুলি নহয় বা অভিজ্ঞতা বুলি নহয় লগতে একাগ্ৰতাও লাগিব মানুহ ব্ৰজ মন মই কৰিম বা সাহস লাগিব যে মই কৰিব পাৰিম হয়টো বহুত বহুত দৰকাৰী হয়, অকল মানে তোমাৰ অভিজ্ঞা থাকিলে নহক কিুমান মানুহ সাহস নাথাকে বা কিছুমান মানুহ কাৰবাৰ লগত মিলিব নোৱাৰি হেই অফিচতে হওঁক বা সেইটোতে হওঁক কাম কৰিব নোৱাৰে, সেনেকা মানুহ হ'লে দিগদাৰ হৈ যায় ন সাহস লাগিব তোমাৰ তাৰপিছত তোমাৰ হয় অভিজ্ঞতাটো লাগিব। সাহস লাগিব, অভিজ্ঞতা লাগিব বা তোমাৰ বহুত বস্তু আহি পৰে এইবোৰৰ ক্ষেত্ৰত।
সেইখিনিয়ে আৰু মানে আচলতে ক'ব গ'লে অভিজ্ঞতা বেছি দৰকাৰী কাৰণ সেইকাৰণে সেই খিনিয়ে পাব আৰু অ'সেইকাৰণে মানে এই মানে ইনণ্টেটশ্বিপটো ললোঁ। কাৰণ ক'ব গ'লে অভিজ্ঞতা এটা লওঁ কাৰণ
হ'ব আৰু লগতে ভালকে কৰিবা, তাৰে চাৰ্টিফিকেট খনে যদি বহুত কামত আহে ফিউচাৰ তুমি এইটো দি মানে বেলেগ চাকৰিত এপ্লেলাই কৰিব পাৰিবা নহয় এনে
হয়, হয়। সেইকাৰণে আৰু বস্তুটো। উম, দিয়া তেতিয়া হ'লে হ'ব দিয়া ঠিক আছে।
অ' অ' অকে অকে